অ' নমস্কাৰ! নমস্কাৰ, নমস্কাৰ! এ! মই আহিলোঁ, আপোনাৰ ওচৰত। এটা বিষয় লৈ আলোচনা অকমান কৰিবৰ কাৰণে। এ' যিটো আমি দেখিছোঁ। এ আদিম যুগৰ আৰু বৰ্তমান যুগৰ যিখিনি পিন্ধন উৰনৰ ওপৰত। আপোনাৰ কেনে ধৰণৰ মতামত আছে আৰু কেনে ধৰণৰ আজিকালি ব্যৱস্থা কৰি মানুহে পিন্ধন উৰণ কৰিছে বা কেনেকুৱা ধৰণৰ মানুহে পিন্ধিছে। তাৰো। ওপৰত মোক অকমান বহলাই কব নেকি হে
উম পিন্ধাৰটো আমাৰ ইয়াতে মই চাইছো যে আমাৰ।
হয়।
আগতে মানুহে মেখেলা চাদৰ পিন্ধিছিল।
হয় হয়।
আৰু আমাৰ শাৰী পিন্ধা দেখা পাইছো মই আইতাক। মোৰ শুকা আইতাক দেখা পাইছো আৰু। হেৰি কি কয় ধুতি পিন্ধিছিল।
হয়
এতিয়াতো আৰু দিনে দিনে বৰ্তমান সলনি হৈ হৈ। মানুহে এইটো অলপ নতুনত্বৰ অলপ। হেৰি দিব বিচাৰিছে স্পৰ্শ দিব বিচাৰিছে। আজিকালিটোো মানুহ। শাৰী পিন্ধে পাতৰ মানে মেখেলা চাদৰ পিন্ধে। কিন্তু বহুতেই মানে বহুত কম দেখা পাও এইটো পিন্ধা আৰু আগতে যেনেকে আমাৰ ইয়াতে হেৰি আছিল মানে। পাট মুগা বুলিি। মুগাৰ কাপোৰ আজিকালিতো এইটো মানুহ যেন। পাহৰিছে পিন্ধা।
হয়।
আজ কালি নতন নতন ধৰণৰ নতুন নতুন উ এখম সূতা কিবাকিবি দি কাপোৰ কানি বনাইছে। দেখাত ধুনীয়া লাগে কিন্তু সেই পুৰণি যে আমাৰ চিল্ক আছিল পাট মুগা এইেইটো ব বহুত কম হৈ পৰিছে মানুহে বহুত কম পিন্ধে।
হয় হয়
এইটো মতা মানুহৰো একে কথা মন এনেকা বস্তু আৰু আজিকালি মানুহে এই উ জীৱনতটো মানে চাকৰি চাকৰি ধন বাকৰি কৰি যান্ত্ৰিক জীৱন হৈ পৰিছে, বিলাক কাপোৰ কানি পিন্ধটোো সম্ভৱো নহ। য় কি আপুনি চব জেগা যাবও নোৱাৰে। মানে নিজৰ সা সুবিধাৰ কাৰণেও সলনি কৰিছে মানুহে। আৰু আজিকালি বতৰো পৰিবৰ্তন হৈ আছে গৰম বাঢ়িছে কেতিয়াবা ঠাণ্ডা বাঢ়ি গৈ আছে সেইবিলাক পিন্ধি। মানুহৰ মানে অলপ কষ্টকৰ হৈ পৰে বস্তুটো সেইকাৰণে অলপ সলনি কৰি হৈ গৈ আছে সেই মেখেলা চাদৰৰ পৰিৱৰ্তন মানুহে ল'ৰা ছোৱালী আজিকালি চুৰিদাৰ পিন্ধে
হয়
নিশ্চয় আৰু আৰু
হয়।
আপুনি নাই কি বুলি ভাবে।
মইতো আপোনাৰ নিচিনাই ধাৰণা আজিৰ যুগত আমি ক'বলৈ গ'লে আমি আগৰ দৰ আগৰ পৰিৱেশ বা আগৰ পি ধন উৰণনৰ ওপৰত যদি আমি দেখো বা জানো বা আগৰ পৰা আমি দেখি অহা তেওঁলোকে আগৰ দিনত আগৰ দিনৰ মানুহ বিলাকৰ কথা কৈছো আগৰ দিনত মানুহবিলাকে আহ গাঁৱত তে বা নিজেই
উম
আপুনি কোৱা ধৰণৰ পাট মুগা লৈ এৰি পুলু লৈ নিজে সূতা বনাই নিজে নিজৰ পিন্ধনৰ যিখিনি কাপোৰ আজবাব দৰকাৰ হৈছিলে তৈয়াৰ কৰি লৈছিলে
অ তাত খালি আছিল আগতে মানুহৰ ঘৰত
আৰু সেইখিনি সূতা বনাই নিজে তাঁতশালত বা সুত তা কাটি নিজে তাঁতশালত বৈ নিজে পিন্ধৰ উৰণৰ ব্যৱস্থা টো নিজে কৰি লৈছিলে
অ তেওঁলোকৰ এই কৌশলটো আছিল
আছিল আপুনি কোৱা ধৰণৰে আজিৰ যুগত সময়ৰ লগত খাপ খাবলৈ কাৰণে বা সময়ৰ লগত খোজ দিবৰ কাৰণে তেওঁলোকে আজি খুব সময়ৰ প্ৰয়োজন বুলি সময়টোক আহ বহুতে মূল্য দিব বিচাৰিছে বা মূল্য দিবলৈ যাওঁতে নি তেওঁলোকে সময়ৰ অভাৱ হৈ গৈছে গতিকে এ মুগা পুহি মুগাৰ পৰা মানে লেটা বনাই সুতা কাটি কাপোৰ বোৱালৈকে তেওঁলোকে ৰখিব পৰা এ মানে ব্যৱস্থাটো নাইকিয়া হৈছে ইমান সময় হাতত নাইকিয়া হৈ গৈছে গতিকে সেই অনুপাতে তেওঁলোকে কি কৰিছে আপোনাৰ কোৱাৰ ধৰণে তেওঁলোকৰ সময়ো নাই পিছে আৰু নিজে তৈয়াৰ কৰি পিন্ধিবলৈ কাৰণে মানে যা যোগাল বা সজুলিও নাইকিয়া হৈ পৰিছে
অ অ একদম খচা কথা
সেই দেখাত আমি জান আমি বুজিব পাৰিছো যে কম সময়ৰ ভিতৰতে মানুহে তৈয়াৰ কৰে নিজৰ পিন্ধন উৰণ সজাই ফালে বা বেলেগ এঠাইলৈ ওলাই যোৱা তেনেকে পৰিধ বিলাক লোৱাৰ হেতুকে তেওঁলোকে খুব স কম সময়ৰ ভিতৰত আনৰ পৰা আহ ক্ৰয় কৰি বা আনৰ পৰা এ সহায় লৈ বা আনে কোনোবাই মানে ব্যৱসায় কৰা সেই ওচৰতে পাই কাৰণ মানে তেওঁলোকে কি কৰিছে, এ', কিছুমান আ', মেখেলা-চাদৰ পৰাও ধৰি আদি কৰি বিভিন্ন ধৰণৰ কাপোৰ-কানি তেওঁলোকে এ', কিনিব পৰা গৈছে আৰু ব্যৱসায় যিটো ব্যৱসায় আগতে খোজকাঢ়ি বা চাইকেল, পাতি চাইকেলত আনা-নিয়া কৰি বিকা কৰি আছিলে, বেচিছিলে, বা ব্যৱসায় কৰিছিলে তেনেস্থলত তেওঁলোকে আগতে বিভিন্ন ধৰণৰ বা বেছিক বা ভাল কাপোৰ বিভিন্ন ধৰণৰ এ আনিব পৰা নাছিল আজিকালি আৰু গাড়ী মটৰ ওলালে ভাল এটা ব্যৱস্থা কৰিব কৰা হল গতিকে ই ঠাইৰ পৰা সি ঠাইলৈ বিভিন্ন ধৰণৰ কাপোৰ খিনি আদান প্ৰদান কৰি তেওঁলোকে খন্তেক সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ আ', কাপোৰ তেওঁলোকে এ', লৈ মানে পিন্ধন-উৰনত এ', তেওঁলোকে ব্যৱস্থা কৰি লোৱা হৈছে। সেই গতিকে আজিৰ সমাজত এই পিন্ধন-উৰণৰ যি খিনি আগত আহিলাও আছিলে বা যিখিনি আমি সচৰাসচৰে যেনেকে এ' মানে এইটো মেখেলা-চাদৰ বুলি আমি সাধাৰণতে কং। সেইবিলাক পিন্ধিবলৈও মানুহৰ ওচৰত যেতিয়া সময় নাইকিয়া হোৱা হেতুকে তেওঁলোক কে কি পিন্ধে আজিকালি এ' একেবাৰে পিন্ধিব পৰাকে মানে ধৰা হওঁক, এইটো কি বুলি কয় মেক্সি বা চুইজাৰ বা জিন্ছৰ লংপেণ্ট পেন তেনেকে পিন্ধিবলৈ আৰম্ভ কৰিছে। গতিকে সেইখিনিত মই ভাবোঁ অ'। সমাজৰ ক্ষতি আছে। থাকিলেও তেওঁলোকে সময়টো মানে অপ অপব্যৱহাৰ নকৰিম বুলিয়ে তেনেকে বিভিন্ন ধৰণৰ আ', সহজতে হোৱা, বা সহজতে পোৱা কাপোৰ কানিত তেওঁলোকে ব্যৱস্থা কৰি লোৱা হৈছে। আমিও দেখিছোঁ আমাৰ আ' এলেকাত বা আমাৰ জেগাবিলাকত আজি বিভিন্ন ধৰণৰ কাপোৰ পিন্ধা হেতুকে আগতে আমি জাতিগত কিন্তু সাজ-পোছাকতে চিনিব পৰা গৈছিলোঁ।
অ', অ', অ', এতিয়া এইটো
কোন কি জাতিৰ মানুহ বা তেনেকে আমি এ', চিনিব পৰা গৈছিলোঁ। গতিকে সেই ব্যৱস্থাটো আজিকালি নোৱাৰা হৈ গৈছে। কাৰণ চবেই একেই কাপোৰ-কানি পিন্ধিবলৈ আৰম্ভ কৰিছে। জোনে যিয়ে নহওঁক মাইকী, মহিলাসকলৰ কথাটোও নকং মই আৰু পুৰুষসকলৰ কথাতটো নকওঁ। পুৰুষসকলেও আ', আগৰ দিনৰ পৰাও আমি ধুতি-পাঞ্জাবী পিন্ধি মানুহে গাওঁ সবাহ আ', ইত্যাদি জেগাত মানে প্ৰৱেশ কৰিছিল। আজিকালি কিন্তু সেই ব্যৱস্থাও অকমান লৰ হৈ গৈ আছে, কমি গৈছে, আৰু প্ৰায় নেদেখাই হৈ গৈছে।
উম'।
আ', ধৰিব নোৱাৰা, বা এৰিব নোৱাৰা কাৰ্যবিলাকতহে তেওঁলোকে এই আগৰ জাতিগতৰ যিটো চীন সেই ব্যৱস্থাটো কিন্তু তেওঁলোকে আজিও ধৰি ৰাখিছে মই দেখিছো আৰু সেই ধৰি ৰখাতটো স্বাভাৱিক আৰু ধৰি ৰাখিবও লাগিব নহলে কিন্তু এ' কোনোবাই কিন্তু এ', কেতিয়াবা নিজকে পাহৰি পেলাব বুলি মই আশা আ', ভাবিছোঁ। আহ', সেই অনুপাতে আজি মানুহৰ উন্নতিও হৈছে দেচোন। আগতে তাঁতশালত তাঁতশালত যিখিনি কাপোৰ বৈছিলে আহ এখন কাপোৰ বল বুবলৈও দুই তিনি দিনৰ দৰকাৰ আছিলে কিন্তু আজি এইটো এটা উন্নতি পৰ্যায়লৈ আনিম উন্নত পৰ্যায়লৈ আনি কি কৰিছে ইণ্ডাষ্ট্ৰি বুলি বনাই লৈছে আৰু ইণ্ডাষ্টি বুলি বনাই এ এটা মানে বিদ্যুতৰ লগত চলন্ত এটা মেচিনত তেওঁলোকে যিকোনো কাপোৰ বা তৈয়াৰ কৰি এ উলিয়াব পৰা হৈছে বা লব পৰা হৈছে গতিকে সেনেকুৱা পৰ্যায় ইয়াত পাইছে মানে আমি মানুহৰ সমাজ বা উন্নতিটো বৰ বেছি হৈছে বুলি আমি ক'ব পাৰো কিন্তু তাৰে ভিতৰত ভিতৰত এটা কেনা আছে কিন্তু সাংস্কৃতিক বোলা বস্তুটো বা আগৰ যিখিনি যিখিনি আমি এ সমাজত বা নিজৰ ইবাত এ আহ সময়ত যিখিনি দৰকাৰ আছিলে সেই দৰকাৰতটো হয়তো আজি নিজ পাহৰি গতিকে সেইয়াই কথা বুলি কওঁ আৰু সাজ পোছাক বুলি কলে আমি আজিও আহ যিখিনি সময়ত বা যিটো জেগাত বা যিটো ঠাইত আমি যেনেকে স সাজ পোছাক লাগে সেইখিনি সময়ত নিয়মাৱৰ্তীতা থাকে সেই নিয়ম অৱলম্বন কৰিবৰ কাৰণে যিখিনি সাজ পোছাক লাগে হয়তো আজিও মানুহে এৰিব পৰা নাই আৰু আজিও পিন্ধ উৰনটো আমি দেখা পোৱা গৈ আছে
পোৱা গৈ আছে
গতিকে আপুনি কোৱাৰ ধৰে মানে খুব কম সময়ৰ ভিতৰতে ঘৰৰ পৰা ওলাই গৈ কিবা এটা কৰিবলৈ যিখিনি এ ব্যৱস্থা লাগে বা যিখিনি সাজ পোচাক লাগে সময়ো বাচিব লগতে কামো সুচল হব তেনেকা পৰিৱেশ বা তেনেকে নিজকে খাপ খুৱাই লৈ যাবৰ কাৰণে সময়ৰ লগত খোজ কাঢ়িবৰ কাৰণে বা সময়ৰ লগত মিলিবৰ কাৰণে সেইখিনি সাজ পোছাক কিন্তু এ মানুহে আজিৰ দিনত এ', নিজেই গোটাই লোৱা নিচিনা আমি অনুভৱ কৰোঁ। গতিকে আপুনি, আপুনি খন্তেক সময় মোৰ কাৰণে সময় দিয়াৰ কাৰণে সাজ-পোছাকৰ ওপৰত বিভিন্ন ধৰণৰ কামত আগবঢ়োৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। ধন্যবাদ।